মোৰ মোৰ হ'ল ৰ দুই আৰু পাঁচ-
অঁহ'
হৈ গ'ল, এতিয়া আৰু নতুনকে আৰু আহিছে।
আৎচ্ছা।
অঁ' সেনেকে তোৰো আহিব, সেইকাৰণে সোনকালে সোনকালে কৰি থম। তেনে হ'লে আজি ৰাতি উ বাৰটা বজালৈকে কৰ হৈ যাব।
সেইয়ে টো কৰিব লাগিল। কিবা কে।
তই এনেই আৰু ঘূ দিনটো ঘূমাই থাকা। সিখিনি সময় তোৰ হৈয়ে গে'ল, শুই শুইয়ে কথা পাত কি আছে কথাই হে তো পাতিবি।
উম'
এলাহ সতে যাব ৰ তোৰ।
অত- দিন দিনত মই কৰিছো মোৰ যিগিটা আছিল মই সেইকেইটা মোৰ এই লগৰজনীৰ লগতে খতম কৰিলো।
উম' মোৰো এজনী কৰিছ- ছিল দুই বান দুই বাৰ নে তিনিবাৰ পাতিলো নেকি? মই ভাত- খাব যাওঁতে পিছত কৰিম, চ ভাত খাব যায় কিনে মোৰো- মোৰো এই পঢ়িব যাব সময় হ'ল।
পিছত আৰু অঁ পিছত আৰু ভাত চাত খাই- মই আৰু তোক চিঠি পঠাব পাহৰিয়ে গ'লো। আজি ভাত মানে দেৰিকে খালো না অলপ দেৰি হ দেৰি হৈ গ'ল। আ তাৰ ইমান টোপনি লাগিছে মৰা টোপনি লাগিছে শুলো তাৰপিছত শোৱাৰ পিছত আৰু উঠিলো- উঠাৰ পিছত তাইৰ লগত আৰু এক- একবাৰ কৰিলো কৰাৰ পিছত আৰু হ'ল তাৰপিছত এইবাৰ আৰু এই তোৰ লগত কৰিলো-
উম' ঠিকে আছে। আজি বোলে দেউতা দিৱস।
হেঁ, অঁ নাজানো মই।
হা?
নাজানো গম নাপাওঁ।
দেউতা দিৱস মানে দেউতাৰ দিন।
অ গম পাইছো দে।
উম। সেয়ে বোলো চবে হা হা, কি?
এই দেউতা দিৱস
এ চবে লগাই থাকে নহয় ফটো মা।
অ মই গমেই পোৱা নাই।
এইবোৰে পাই থাকো, এ আমি যে চিঠি লিখো তাতে চবে দি আছিল।
অ মই আৰু চাবাই পোৱা নাই এইবোৰত আক।
এ মই হাৱা পালিও কি কৰিম?
উম হু হু।
মই আৰু নাপাৱে এইবোৰে একো হাৱাই নাপাওঁ ক'ত কি হৈ থাকে।
উম।
কালি আৰু যাবা লাগিলে ৰাতিপুৱাই ৰাতিপুৱাই।
ময়ো মোৰ কিবা চুৱা হোৱা নাই পেট বিষাইছে।
হ'ব দে তিতা নহ'লে।
হলি হ ন মাজে মাজে দুই ছেকেণ্ড মান বিষটো মাৰে আৰু গুচি যায়।
এ মোৰো এদে এনেকুৱা হোৱাৰ আগতে বিষ এ বিষ আহে, বিষ আহে। তাছত মই ভাবো হ'বই নেকি? কিন্তু নহয়, অ। তেই হ যদি ভালকে হ নহ যদি নাই আৰু।
হয় দে।
এইবাৰ আৰু এইবাৰ মোৰ আৰু যেতিয়াই তেতিয়াই হৈ যায় না। মোৰ মানে মানে এইটো কি বুলি কয় এ সময় এটা নাই সঠিক সময় এটা নাই মোৰ যে মানে এইটো সময়ত হ'বইে মানে এইটো তাৰিখত হ'ব স এনেকুৱা নাই মোৰ যি তেন্তিতান
উম। উম। নাই, হা?
দে আকৌ কিবা বোলো
অ হেইকষ্ণা
কাক মাতছা এ?
সে আমাক সুধি আছিল কাৰ লগত উ মাৰি আছ।
আহ হি হি হি। তহত সৰুতে সন্দেহ কৰে না?
হা হা?
তহঁতৰ সৰুতে বোলো সন্দেহ কৰে ন তোৰ ওপৰত?
নাই নাই, কিয়া?
সুধিছো এনে হিহী। তোৰে ভাল দে আমাৰ আৰু যিহে
এই আমাৰ নাই
লগতো ফোন কৰিলে শিপিনে যায় কিনে খবৰটো দিব। অ হেৰি কি বুলি কয় নাই এই হেৰি ইনে কাৰোবাৰ লগ কথা পাতি আছে। কোনোবাই ল'ৰাৰ লগত কথা পাতি আছে।
তাকেতো
বৰ সাংঘাতিক আমাৰ সৰুটো।
উম এই সৰু হৈছে নহয় ডাঙৰ হ'লি আৰু এ ন নকও হ'ব
নাজান এই, তই কি কৰি আছ ইমান খচ মচ হৈ আছে?
কিবা
এ হাল্লা হৈছে দেই কিন্তু, অ নাই নাই।
এতিয়া
অ হৈছে দে।
উম আছি দে আছি কি হৈছে এ মই অঁ। উম বিশ টকা লাগে বিশ টকা লাগে। আঁহা এ এইক কিবা পইচা লাগে।
অঔ
উম পইচা দিছো চুমাও খাব নিদিয়ে।
হে হে
চুমা দিয়া। আয়া
এই হ'ব দে ইমান হাল্লা কৰা।
উম শুই আছা নেকি?
হা?
কি কৰিছা হে?
মই শুই আছো এ।
অ
বিছিনাতে বাগৰি আছো। তই?
অ মইয়ো হে বাগৰি আছো।
উম ধুনিয়াৰ লেখা দিছিল ৰ আমাক
এ এইবোৰ এইবোৰ ইমান লিখি কথা লিখি লাভ নাই সময় মা এনেই নষ্ট হৈ যা
নাই ইম্পৰ্টেণ্ট ধৰ, এই দৰকাৰী মানে হলে এই এইবোৰ গৰমৰ বন্ধত গৈছি না।
আচ্ছা।
গুৰুত্বদায়ক প্ৰশ্ন।
তাকেটো
হ'লি মানে লিখি থৈ দিছি যাতে সময় মূৰক লাগি ৰখি নাথখো।
অ ঠিকে আছে ঠিকে আছে।
তাকে টো ধুনীয়াৰ দিশেও। তাতে আৰু এই সেই ইতিহাস প্ৰশ্ন। হা ইতিহাসৰ প্ৰশ্ন মানে। ইতিয়াহ ইতিয়াহ।
অ ইতিহাস
অ তাতে আৰু জানাইচোন কিমান প্ৰশ্ন থাকে সৰু সুৰা। এ তাৰ মানে আৰু সে কি বুলি কয় এইটো। পলিটিক্স।
অ ৰাজনীতি।
অ আহ আহ নাছিল মাথা।
অ।
তাৰে প্ৰশ্ন দুনিয়াৰ প্ৰশ্ন। দুুনিয়াত দিছে।
উম।
সেইবোৰৰে লিখিবা লাগিব এলাই লাগে লিখা।
দেই একো নহয় দেই।
মইতো পাৰিলে মোবাইলৰ পৰাই এ হৈছে দে যন্ত্ৰৰ পৰাই মু। ত কৰো এ লিখবা লাগবা
কিয়া উম মোৰ ঠিকে আছে।
উম অঘঘঘ।
ইবা দিবিলি ইবা দিপ।
কালি তোৰ আছে ন কালি মোৰ নাই ৰ পৰহি আছে।
কালি আছে মোৰ, মোৰ সদায় থাকে জানানা ৰেচে নাপাওঁ। খঙে উঠে মোৰ।
আমাৰ নাই ৰঙালি পৰসি পা আছে পৰসি পৰা একেবাৰে শুক্ৰবাৰক লাগি আছে।
হম।
চাইপিনে শনিবাৰ ৰবিবাৰ সোমবাৰ নাথকে।
উম।
তোৰ কেইটা বিষয়, কেইটা লৈছা?
কি বিষয় মানে?
এ হ চাব প্ৰথম চা ব।
অ আচ্ছা।
অ।
তোৰ কেইটা আছে ইংৰাজী তাৰপিছত আৰু দ্বিতীয় ইংৰাজী। তাৰপিছত তাৰ মোৰ যোনটো অংক কৰোঁ সেই অংকটো, তাৰ পিছত ই ই ই দি যে যায়।
অ অ অ অ।
ই ই কি কয় এক
অ বুজিজ।
তাৰ পিছত আৰু ঠাণ্ডা ঠাণ্ডা নহয় ৰ। ঠাণ্ডা মানে কি কওঁ ৰে টিছ এ সেইবোৰ সেইবোৰ তাৰপিছত পাঁচটা হ'ল আৰু এটা আৰু তাক কিহে, আৰু তাৰ আছে ফৰ দি যায়।
অ' অ' অ' বুজিছো দে, অ' অ' অ'।
সেইকেইটা মোৰ।
অ'।
হা!
মোৰ এটা ল'ব লাগে, সেইটো আৰু নকৰে না! বহুত দিগদাৰ।
কি ল'ব লাগে?
এ ইতিয়হতো ল'ব লাগে, ইতিয়হতো মানে নকৰে কিছুমানে, কিছুমানে নহয় বে ছি ভাগে নকৰে।
কিয় ললি তে?
নহয় নহয়, হেৰি মানে সেইটো সহজ। নিজে বনাই কিনে মানে লিখিবা বহুত সহজ।
অ'।
আৰু ক'ব গ'লে মই অ' প্ৰথম বৰ্ষত মানে সেইটো বিষয়ত মানে আ অলপো সেইটো বিষয়। নপঢ়া, কিতাপো নাছিলে মই এইবাৰহে কিনিলো কিতাপ, নপঢ়াকে মই কিমান পালো ছয় আৰু পাঁচ পাইছো, অ' নহয় নহয় ছয় আৰু সাত পাইছো। নিজে বনাই কিনে। তুমি কাৰণে মইনো আৰু কিয় আৰু যিহেতু মোৰ এইটোত লাভ আছে।
উম
সেইকাৰণে এ বাদ দিলো, নলও যা টিউচন চিউচন।
ঠিকেই আছে দে।
অ' মাই!
উম এ হৈছে দে, অ' তই কৰিবি নে এইবাৰ?
অঁ!
অ' দে কৰ।
উম'।